হেল্ল' হয় হয় শুনিছো কি কৰি আছা?
আছো এনে অলপ বহি তুমি কি কৰি আছা?
এ মইয়ো এনেই বহি আছো ৰবা আজি বতৰটো অলপ ভাল দিছে ন?
আজি বতলটো ভাল ভাল।
বাহিৰতে বতাহ খাই আছো বহি কেনে।
অ', অ'।
তাৰ পিছত তুমি কি- কি কি খালা ৰাতিপুৱা উঠি?
ৰাতিপুৱা মই চাহে খালো আৰু বেলেগ খোৱা নাই তুমি কি খালা?
অহ, মই পুৰি ঘুগনী খালো ৰ'বা।
এনেই পুৰি ঘুগনী খাব লাগে।
উম, বাকী আজি ক'ত-ক'ত যাবা?
আজি- আজি যোৱা হোৱাই নাই ক'ত? ঘৰতে বহি ধৰি লও অকন ফুৰিবলৈ ওলাই যাম বুলি ভাবিছো।
হয়-হয়-হয় ময়ও বাৰু যাম বুলি ভাবিছিলো ময়ো আবিলিলৈ ওলাই যাম বুলি ভাব ছো।
অ', অ', তেতাই আবেলী ওলাই গ'লে অলপ মন চনো ভাল লাগে।
তাকে আজি অলপ আ হয় ঠাণ্ডা বতৰ হৈ থাকে ন' আবেলি। হয়-হয় উম, তাকে আজি অলপ শিক্ষাৰ ওপৰত তোমাৰ লগত আলোচনা কৰো বুলি ভাবিছো।
অ', ভালেই ভাল বিষয়ে ভাবিছা তুমি সেই আলোচনা কৰিবলৈ ইচ্ছা। মান এইটো আমাৰ এটি গুৰুত্বপূৰ্ণ বিষয়।
তোমাৰ মতে মানে কি আগৰ শিক্ষা অৱস্থাটো ভাল নে এতিয়া শিক্ষা অৱস্থাত টো ভাল?
শিক্ষা ব্যৱস্থা আগতকৈ এতিয়া বো এতিয়াৰ শিক্ষা ব্যৱস্থাটো বহুত ভাল কাৰণ আগৰ আগৰ দিনৰ মানুহক আগৰ দিনৰ মানুহতকৈ এতিয়াৰ দিনৰ মানুহ বহুত ইডুকেশ্যন এডুকেটেড বুলিও ক'ব পাৰি বা বহুত জনা বুজা মানুহ হয় বা এই জনা বুজা হোৱাৰ কাৰণটো আজিকালিৰ দিনৰ শিক্ষাই মোৰ মতামত এইটো তুমি
হয় হয় মোৰ মতেতো মানে এতিয় হয় মোৰ মতেতো এতিয়াৰ শিক্ষাৰ চাই আগৰ দিন নৰ শিক্ষাটো মানে আৰ্জন কৰি তুমি দেখা পচাই চাগে
আহ জ্ঞান সেইটো হয়
জ্ঞান বেছি কাৰণটো মই কৈ আছো কাৰণ কি আগৰ দিনত মানুহ বহুত পঢ়িব লাগি ছিল হা
বহুত পঢ়িব লাগিছিল আৰু পৰীক্ষা কেইটাতা ধৰা তোমাৰ আহ। চাৰি নম্বৰৰ কুৱেশচনে নাহে চাৰি নম্বৰ
অহ, শুনি আছো, শুনি আছো।
উম, উম, অলপ মাত দিবা মাজে মাজে ডিছকানেক্ট হৈ যাব। তাৰপিছত এয়া আহ
মানে কৈ আছো যে আ আ এতিয়াৰ পৰীক্ষাৰ কেইটা ত চোৱা পাছ নম্বৰে হায়েছ মাৰ্ক চায় ‌হয় নে
হয়, হয়, হয়, পছক
হয় হয়, হয়। হয় আগৰ দিনত মানে কেনেকুৱা আছিল মই শুনাত এটা এটা এয়া মানে এটা এটা কুৱেশচনে তোমাৰ টেন মাৰ্ক্স আছিল পাঁচটা মান কুৱেশন আছিল এনেকুৱা টেন মাৰ্ক্সকে। দ দশ মাৰ্কচৰ।
চ' লিখিব লাগিছিল দশ মাৰ্কচৰ লিখা কুৱেচছন এটা ধেমালিটো নহয় ন'। কুৱেশন এটাৰ উ মানে, প্র প্ৰশ্ন এ তাৰ উত্তৰ লিখাটো ধেমালি কথা নহয় ন' তুমি টপিকটোৰ বিষয়ে জানিব লাগিব কুৱেশ্যনটো মৰ বিষয়ে ভালদৰে বুজিব লাগিব তাৰপিছত লিখিব পাৰিবা, চ' তুমি আহ চ' মানে বনাই বনাইও বহুত লিখিব লগা হৈছিল আগৰ দিনত চ' মই ভাবোঁ যে এয়াতো বনাই এইটোত নিজৰ মাথা খটুৱাই লিখিছিল ন'।
অ', সেইটো হয়।
হয়, মই ভাবো যে আগৰ দিনৰ মানুহত মানুহৰে মানে আমাতকে জ্ঞান বহু গুণ বেছি মানে এতিয়া এডু কেশ্বনটো তুমি ঠিকে কৈছা সহজ কৰি দিছে, কিন্তু এতিয়া জ্ঞান লাভ কৰিব নোৱাৰি বেছি।
এতিয়া এতিয়া মানুহৰ জ্ঞান বহুতে কম বহুতে কম। মানে আগৰ দিনৰ মানে বয়সীয়া মানুহ এটা চাবা বয়সীয়া মানুহ এতিয়াৰ বয়সীয়া মানুহবোৰ টো মানে আগৰ দিনৰৰে মানুহ ন।
অ, ' হয়, হয়।
এ এটোত পাৰ্থক্য পাবাই দুটাৰ ভিত ৰতে পাৰ্থক্য থাকেই উ।
মই কিন্তু আজিকালি লক্ষ্য কৰো বাৰু আজিকাল আজিকালি এইবোৰৰ এইবোৰৰ পৰাও বুজিব পাৰি যে আগৰ দিনৰ মানুহে মা বা দেউতা দেউতাক নিজৰ লগত লগতে ৰাখিছিল কিন্তু এতিয়াৰ ল'ৰা ছোৱালী বোৰে বিয়া হোৱাৰ পাছত বহুত সন্মান কৰিছিল, কিন্তু এতিয়া আৰু ল'ৰা ছোৱালী বোৰে বিয়া হোৱাৰ পাছতেই মা বা দেউতাক বৃদ্ধশ্ৰমত থোৱা দেখা যায় কিন্তু এয়াও শিক্ষ
উম আৰু বিয়া হোৱাৰ আগতেও মানে উ দুৰ্বল আচৰণ কৰে ন মা দেউতাৰ লগত।
অ কৰে কৰে।
চ' মানে জ্ঞানটোতো কম হ'ল হৈ গ'ল ন সিহতৰ জ্ঞান। জ্ঞান থাকিলে আৰু এইবিলাক কাম কৰিলহে নেকি তুমি নিজে কোৱা। হয় চ মই এইটোয়ে ভাবো মানে আগৰ দিন আগৰ দিনৰ মানুহৰ বহুত গুণ বাইছি এতিয়া ভাল শিক্ষা অৱস্থাত এটা ভাল হৈছে। আগৰ দিনত যিবিলাক নিবনুৱা বাচ্ছাা দুখীয়া বাচ্ছা পঢ়িব নোৱাৰিছিল এতিয়া কাৰো ফলত পঢ়িব পৰা হৈছে মানে বিভিন্ন আচঁনিৰ ফলত। আচনি যেনেকে বাবু আঁচনি মইনা আঁচনি দি এইবোৰ দিছে চ' তুমি পঢ়িব পাৰা বি এছ পঢ়িব বহুত সহায় হৈছে।
বা বিভিন্ন স্কলাৰশ্বিপ স্কলাৰশ্বিপ টাইপ বস্তু কৰি
হয় হয়।
বা কিছুমান কিছুমান ফ্ৰীটো পঢ়োৱাা দেখা যায় মানে চৰকাৰ পাৰ ভাৱে কিমান ভাল ৰিজাল্ট কৰিলে।
ভাল ৰিজাল বুলি ভ ভাল ৰিজাল বুলি নহয় তোমাৰ মানে চৰকাৰী কলেজত। যদি তুমি চিট পাই যোৱা তাতে যদি তোমাৰ ৰিস্ক ৰেচন কাৰ্ড থাকে, ফ্ৰীতে হয় যায় এইটো এইটো ভাল ৰিজাল্ট কৰিব লাগিব বুলি কথা নাই, মিনিমাম ছিক্সতি ওপৰত লাগে।
অ' মানে মই দেখা পাইছোঁ গম পাইছোঁ আৰু মই।
হয় হয়, ঠিকে ঠিকে কৈছা। তুমি ঠিকে কৈছা যে আজিকালি দেখা পোৱা যায় যে মানে, আগ-আগৰ দিনতটো এনেকে ফ্ৰীতে কলেজত এডমিছন দিয়া নাছিল, দিছিল নেকি?
উম, দিয়া নাছিল দিয়া নাছিল।
দিয়া নাছিল, এতিয়া মানে এতিয়াৰ চৰকাৰে মানে বহুত সহ বহুত কামত আমাক সহায় কৰি আছে পঢ়াৰ ক্ষেত্ৰত। কোনটো, সহায় কৰিলে কি হ'ব আমি পঢ়িব লাগিব নিজে। হয় নে? চৰ কাৰেতো আমাক পৰাই নিদিয়ে ন, চৰকাৰে আমাক সহায় দিব পাৰে বা চাকৰি দিব পাৰে। চাকৰিৰ কাৰণেতো নিজে পঢ়িব লাগিব ন, নিজে কষ্ট কৰিব লাগিব।
চাকৰি কাৰণে যিবোৰ কৰিব লাগিব নিজৰে।
আমাৰ শিক্ষাৰ ওপৰত বেছ বেছ কৰি আমাক চাকৰি বা কিবা দিব নাহ, বা আমাৰ আমি কিমান এডুকেটেড সেইটো চাইহে আমাক এই চাকৰিটো দিব।
হয় হয় ঠিকে কৈছা। এই তাকে টো মই ক'ব বিচাৰিছো যে এটাই কথা যে মানে এতিয়াৰ শিক্ষাৰ অৱস্থা কিছু পৰিমানে ভাল হৈছে কিন্তু জ্ঞানৰ জ্ঞানৰ ক্ষেত্ৰত এতিয়াৰ শিক্ষা পিছ পৰি আছে।
হেল্ল'।
অ', মানে এতিয়াৰ শিক্ষা, এতিয়াৰ শি শিক্ষা মানে, ন', এতিয়া শিক্ষা অৱস্থা ভাল হৈছে। কিন্তু জ্ঞানৰ ক্ষেত্ৰত শিক্ষা এতিয়াৰ শিক্ষা অৱস্থা পিছ পৰি আছে হয়নে?
হয়-হয়-হয়।
তাকে মই এতিয়া ভা বো যে মানুহ, অ', শিক্ষা, এতিয়া শিক্ষা কিয় পিছ পৰি আছে তুমি ক'ব পাৰি নে? মোৰ মতেতো চোৱা এতিয়া বহুত কলেজতো বেছি ক্লাছ নহয় আগৰ দৰে ক্লাছ নহয়।
হয়-হয় বা এতিয়া শিক্ষা পিছ পৰা
থুল মুল কে বুজাই, থুল মূল কে বুজাই। কলেজত কিবা এটা টপিক বুজালে তোমাৰ থুলমূলকে বুজাব একদম, দিতেল'চত নুবুজাই। আগৰ দিনত পোৰা দিতেল'চত বুজাই ছিল, ভালকে বুজাইছিল ত' এইটো কাৰণে এটক, মানে দহ মাস্কৰ কুৱেশ্যন লিখিব পাৰিছিল বিন্দাছ। হয় নে নাই? এতিয়া ধৰা, এতিয়া এতিয়া ধৰা ডিগ্ৰীৰ তোমাৰ, দুটা পৰীক্ষা হয়। এটা চেচনেল পৰীক্ষা হয় আৰু এ এটা, ছিক্সটি মাৰ্ক্সৰ পৰীক্ষা হয় এইটো হয় ফাইনেল আগৰ দিনত বছৰত এ এটাই পৰীক্ষা হৈছিল এশ মাক
হয়।
এতিয়া শিক্ষাৰ, অ', বজাটো কমাই দিছে, কি মানে শিক্ষাৰ বজাটো কমাই দিছে। কিন্তু জ্ঞানটোও, কমি গৈছে তাৰ ফলত। যথেষ্ট জ্ঞান কমিছে।
জ্ঞান কমিবই যে, শিক্ষক বৰে শিক্ষক বোৰে ক্লাছ ভালকৈ নকৰে বা আমি আমাৰে ছাত্ৰ ছাত্ৰীসকলে ভাল কৰে ক্লাছবোৰ এটেণ্ড কৰাও দেখা নোপোৱা নাযায়।
হয়-হয়-হয়-হয়, তোমাৰ চৰকাৰী কলেজতো শি-শিক্ষক, তোমাক চাই নাথাকে না তুমি ক্লাছ কৰিছানে নাই। হয়, তুমি ক্লাছ কৰা নকৰা এইটো তোমাৰ কথা। তুমি যদি ভাতা ল, তোমাৰ হয়-হয়, তেওঁলোকৰ টাইমত আহিব। ক্লাছ কৰিব, গুচি যাব পৰীক্ষাৰ টাইমত এটেণ্ডেঞ্চ নাথাকিলে তুমিহে এক্সাম দিব নোৱাৰিবা।
এ, মানে এতিয়া ল শিক্ষক-শিক্ষক শিক্ষয়িত্ৰী মতে মানে, তোমাৰ-তোমাৰ লাইফ তোমাৰ কথা বা তুমি, নপঢ়িলা মোৰ একো নাই সেনে-সেনেকুৱা কথা আগৰ-আগৰ শিক্ষক টো সেই শি-শিক্ষকসকলৰ মই শিক্ষক শিক্ষয়িত্ৰী সকলৰ মতে আছিল কি, পঢ়িল, মোৰ ল'ৰা ছোৱালীৰ দৰে আছিল আৰু সেনেকুৱা। ভাবাছিল।
হয়', তোমালোকে ম-ম হয়-হয়।
সেনেকুৱা শিক্ষক শিক্ষয়িত্ৰী আজিকালিও আছে কিছু কম পৰিমাণ।
হয়-হয়-হয় মানে আগৰ কেনেকুৱা আছিল মানে তোমালোকে মোৰ স্কুল ত ল'ৰা ছোৱালীৰ দৰে তুমি তোমালোকে ভালকে পঢ়ি, যাতে ওলাই যোৱা মই বিচাৰো, হয় ন'। মানে এ এতিয়াৰ শি-শিক্ষকে তোমাৰ, এ তুমি পঢ়িলে পঢ়িবা নপঢ়িলে নাই। মই ক্লাছ কৰিম গুচি যাম। কোনে ক'ত কি আছে চা
মোৰ মাহতৰ মা
হয়-হয়, এই হয়। তাকেতো অ-অ অল-অল টটেল যদি আগৰ শিক্ষা আৰু। এয়াৰ মাজত পাৰ্থক্য কোৱা যায় আগৰ শিক্ষাৰ জ্ঞান। এতিয়া তুলনাত কৰিব নোৱাৰি আৰু আগৰ শিক্ষাৰ অৱস্থাৰ চাই। শিক্ষাৰ অৱস্থা বহুতে গুণ ভাল। চ' এইটোৱে মানে মূল কথাটো। এই টপিকটোৰ পৰা মূল কথাটো মানে এইখিনিয়ে
হয়-হয়-হয়,
অ' ঠিক আছে বাৰু ৰাখ
ছে উম উম ভাল লাগিল মন কিছু নজনা কথাও জানিব পাৰিলো তোমাৰ পৰা। ধন্যবাদ উম ৰাখিছ।